হেল্ল'।
হেল্ল'।
অ'। ভাল তোমাৰ।
আছোঁ আছোঁ ভালেই। অ', কি কৰিছা?
এই বহি আছিলোঁ, আজি এনেই দেওবাৰ।
অ'।
আছোঁ আৰু এনেই, কিবা কিবি কৰি কুকুৰ পোৱালি কেইটাৰ লগত খেলি কৰি লৈ।
অ', কুকুৰ পোৱালিৰ লগত খেলি আছ?
অহ।
অহ। মোক তই ক'লেও কথা নাই।
অহ, অ', কি কৰি আছ?
মই এনেই বহি আছোঁ, বিচনাতেই বহি পেলাই মই কিবাকিবি ভাবি আছোঁ মানে।
কি ভাব
ভাবি আছোঁ মানে এই মই মানে চুটি ল'ম। হেৰিৰ পৰা। কেতিয়াৰ পৰা হ'ব! মোৰ জুলাইৰ পৰা ছুটি ল'ম মানে। মেটাৰনিটি লিভ, তাৰ পিছত এইকেইটা দিন কেনেকৈ যায়, তাকেই ভাবি আছোঁ এতিয়া মানে। আজি ডক্তৰৰ চেকআপো আছিলে, ডক্তৰৰ চেকআপত ডক্তৰৰ চেকআপ অ', আজি নহয়, অৱশ্যে আজি মোৰ সেইয়া এই ব্লাড টেষ্ট, কিবা কিবি, সেইবিলাকহে কৰালোঁ, ডক্টৰৰ চেকআপ কাইলৈহে আছে।
অ', অ'। ঠিকেই আছে আজি ৰিপৰ্ট কিবা কিবি চোৱা হ'ল আৰু! মানে
মানে ৰিপ-ৰিপ-ৰিপৰ্টহে, অ', ৰিপৰ্ট ৰিপৰ্ট এইবিলাক ব্লাডটেষ্ট এইবিলাক কৰা হ'ল।
অ'।
কৰি় কেইটামানৰ ৰিপৰ্ট পালোঁ, কাইলৈ দেখাম তাকে।
অ', ৰিপৰ্টবিলাক কেনেকুৱা এতিয়া? নৰ্মেল নে?
ডক্তৰে চালেহে গম পাব আৰু।
অ' সেইটো হয় বাৰু।
উম। এতিয়া মানে সেই কেনেকৈ দিনকেইটা যায় তেনেকুৱা হৈছে আৰু তাতে মই য'ত মই কাম কৰোঁ আৰু কৰি ফুৰো তাত মানে, অকলশৰে থাকিব লাগে যে। অকলশৰেই থাকিলে মাজ, বহুতদিন মই অকলশৰে আছিলোঁ পিছৰফালেহে মোৰ দেউতা গ'ল তাৰপিছত শাহু মা গ'ল, এনেকেই আৰু দু সেই দছ বাৰ দিন থাক কিলে গৈ আৰু সেয়া বাকীটো মই অকলেই বহুত চলাই আছোঁ।
অঁ।
এনেকুৱা ইমান কাৰোপৰা তেনেকে সহায় পোৱা নাই আও, উপায়ো নাই।
উপায়ো নাই দিয়ক তেনেকে আৰু আধা আধিকে কোনোবা কোনোবা গৈ পেলাই মানে থাকিব লাগিব আৰু তেনে এতিয়া তেনেকে কেয়াৰ খিনি তেওঁ ল'ব পৰা যায় আৰু
সকলোৱে নোৱাৰিব কিন্তু তেনেকৈ অকলে মানে যেনে অকলেই চব চম্ভালি পেলাই
হয় হয় সেইটো মনৰ সাহসটো বেলেগ।
উম। সেয়াই। অফিচ যোৱা খানা বনোৱা তাৰপিছত অকলশৰে থাকি থাকিলেওতো ৰুম চাফা কৰা কিব কিবি কৰিব লাগিবই অঁ।
খোৱা মেলা বৰ কষ্ট এইখিনি সময়ত
অ অকল খোৱা পেলাই ন আকৌ বেলেগ বেলেগ কামো থাকে লিখা মেলা কিবাকিবি কাম, মানে বাহিৰা কাম থাকেই আৰু। বাহে অফিচৰ কামবিলাক। থাকে
উম,
সেয়াই, এই মানে আৰু ডেৰ মাহমান- কষ্ট জীৱনটো। চলিব কাৰণে কিবা এটাতো কৰিব লাগিব, তাৰ কাৰণে সেয়া আকৌ কষ্টটো কৰিবই লাগিব, উপায় নাই আৰু। চাওক-
অ হউপাই নাই এতিয়া- সংসাৰ মানে বঢ়া পিছত তেনেকুৱা, যদি সংসাৰখন অলপমান ডাঙৰকে বঢ়াব বিচাৰা তেতিয়াহ'লে সেনেকুৱা আৰু।
উম, তাকে।
খোৱা-বোৱা কি হ'ল?
বাকী খোৱা-বোৱা মোৰ খানা-পিনাত আজি জোঁৱা লাগা নাই বাৰু। আজি- তু আ মই চচুৰালতহে আছোঁ, খানা পিনাত লগা নাই। মই কচ- তু হৈছে, দিনটো ৰাত তিপুৱাই যোৱা এয়া। হস্পিটালত যোৱা। আহি পাইছোঁ গধূলি দেৰিকে। পাঁচটা বাজি গৈছে। ভাত খাইছোঁ- ছয়টাই বাজে। সৈ সেনেকে তেনেকে দেৰি হৈ
অহ, দেৰি হৈছে, আজি টাইমতটো মিলা নাই তেতিয়া।
উম মিলা নাই। ভাগৰ লাগে বহুত, টোপনি টোপনি লাগি আছিল, কিন্তু সন্ধিয়া হোৱাৰ কাৰণে মই মানে শোৱা নাছিলোঁ। ধূপ- চাকি-ধূপ লগোৱাৰ এটা সময় হৈছিল যে। শোৱা নাছিলোঁ, তাৰপিছত সেই ৰৈ ৰৈ- পেলাই অলপমান এনেই বিচনাত বাগৰিলোঁ আৰু।
অহ ঠিকে আছে, সোনকালে শুই দিলে ভাত- খাই-মেলি একদম শুই দিব লাগে আৰু সোনকালে।
উম। সোনকালে ভাত খাই বুলি- সোনকালে শুৱাও নহয়, সেই মই কলোঁ যে, অফিচৰ কাম থাকে।
অহ, অফিচৰ কাম আছে, অ হয় হয় হয় হয়। মই পাহৰি গৈছিলোঁ।
তেনেকুৱা এ একদম সোনকালে স, সোনকালে শুৱা সোনকালে শুৱা, এ সেনে কে ৰুটিন বনাই ল'ব নোৱাৰি মানে, অলপমান দিগদাৰ হৈ যায়। এহে, একেবাৰে যেতিয়া চুত- টি লৈ পেলাই আহিল তেতিয়াহে মানে অফিচটো বাদ যাব আৰু। ছুটি লোৱা কেইদিন আৰু উম। তেতিয়া ভাল নহওঁ মানে ভাল ভাল হ'ব বুলি আশা শা কৰিছোঁ। যেতিয়া অলপ পজি-পজিটিভ বুলি ভাবিছো তেতিয়া আকৌ জীৱনটো বেলেগ হ'ব।
বাকী আজি বতৰটো কেনেকুৱা?
আজিতো কালিতকৈ বহুত উম, মানে ঠাণ্ডাই। কালি কালিটো অ কালি গৰম, কালি অৱশ্যে ইমান গৰম নাছিলে। কালিও নাছিলে ইমান গৰম কিন্তু পৰহি তাৰ আগৰ কেইদিন যে, বহুত গৰম পৰিছে, বহুত বেছি গৰম
অ', অ', হয় হয়, বহুত গৰম পৰিছিলে।
এদিন দুদিনমান এনেকুৱা হৈছে ইমান ৰ'দ দিয়া নাই, তথাপিও মানে এনেকুৱা এটা হিউমিডিটি আছে। এটা গুপগুপীয়া কটা বুলি যে কয় সেনেকুৱা, ওলাব নোৱাৰি মানে বাহিৰত ওলাব নোৱাৰি। অ', আগত এনেকুৱা গৰম নাছিলে, যিমান গছ গছনি কাটি নোহোৱা কৰিছে আৰু, গৰম কিয় নপৰিব বাৰু।
গৰম পৰিবই বাৰু বতৰ অলপমান খেলি মেলি হৈছে আজিকালি মানে এবাৰ ঠাণ্ডা, এবাৰ গৰম, এবাৰ বৰষুণ।
উম।
উ। কালি অৱশ্যে ৰাতি বৰষুণ দিছে। উ ভালেখিনিয়ে বৰষুণ দিলে।
অ'। মোৰ বিশেষকে বেয়া লাগে জীৱ জন্তুবিলাকৰ কাৰণে আৰু। গৰু ছাগলীবিলাকেই হওক যিবিলাক অ' মানে ৰাস্তায়ে ঘাটে থাকে। গৰু, ছাগলী, কুকুৰ, মেকুৰী চব আৰু এতিয়া সিহঁতে বাৰু যেনেকে তেনেকে সেই বিচাৰি পেলাই খায়। বহুত কষ্ট কৰি পেলাই, কিন্তু এই গছবিলাক কাটি যে নোহোৱা কৰে যে ঘৰ বনোৱাৰ নামত। বিল্ডিং বনোৱাৰ নামত ফ্লেট বনোৱাৰ নামত নোহোৱা কৰোৱাৰ লগে লগে সিহঁতে জিৰণি ল'ব ঠাই
সেই চৰাইবিলাকৰ অ', জেগাই নোহোৱা হৈ
চৰাই বিলাকে ঘৰ সাজিবলৈ ঠাই নাই। নোহোৱা হয়। জিৰণি লবলৈ ঠাই ভাল হয় গোটেই চিঞৰ বাখৰ শুনিও ভাল লাগে কিন্তু এনেকুৱা এনেকুৱা হৈছে দিনক দিনে। এ অকল, এই মানে প্লেনেটটো মানে অকল মানুহৰহে। বেলেগ জীৱ-জন্তু থকা অধিকাৰ নাই আৰু। আৰু যেন তেনেকুৱা।
মানে আগৰ দিনবোৰ ভাল আছিলে ধৰি লোৱা। এ আদিম মানুহৰ কালৰ যিবিলাক, আছে। একেলগে বসবাস কৰিছিলে। তেনেকুৱা গছ-গছনি কাটা তেনেকুৱা নাই। বেছি আধুনত্ব যিমান বাঢ়িছে মানে সিমানেই অহ, চব বস্তু কাটি, কুৰি, মাৰি শেষ আৰু।
অ', অকল মানুহহে থাকিব লাগে, উম, আৰু ঘৰ বনাইছে-বনাইছে আমাৰ আকৌ বাউণ্ডেৰী নাই জানোঁ চবতে বাউণ্ডৰী ৱাল, গেট মাৰি এহ সিহঁতৰ, গৰম বহুত গৰম পৰিলে এটুকুৰ, শুবলে কাৰণে বহিবলে কাৰণে জেগা জেগা নাই।
জেগা নাই হয়। বাহিৰৰ, ফ'ৰেন জেগাবিলাক বিদেশ জেগাবিলাক বৰ ধুনীয়াকে সাজি কৰি দিয়ে, আমাৰ ইয়াতে অবশ্যে ইমান তেনেকুৱা নহয়।
ক'ৰবাত জানো চা এদুকুৰ থাকে, গচ চচ নাথাকিলে।
মানুহবোৰ ইমান সহায় কৰিবলৈ নাহে। বা ধৰি-ধৰি লোৱা, আমি যদি কৰোঁ তেতিয়াহ'লে হাঁহিব মানুহে।
এহ হাঁহাটো ইমান মানুহে ভাবিব নালাগে, জীৱ-জন্তুৱে কি কৰিছে হাঁহাটো ভাবিব নালাগে। নিজৰ, নিজৰ যিটো ভাল লাগে সেইটোৱে কৰিব লাগে, মই মানে বহুত ভাবোঁ কিন্তু আজিলৈকে, এই ভবা কামবিলাক মই কৰি কৰিব পৰা নাই মানে সেইকাৰণে বেয়া লাগে আৰু বহুত কথা বহুত কাম কৰিম বুলি ভাবোঁ, কিন্তু অকলে নোৱাৰি নহয়। আৰু লাগিব চাপৰ্ট
মানে এক্সট্ৰাকে কিবা বিজনেচ কৰিলেও আজিকালি ফাষ্ট ফুড বিলাক যে সৰু
মানে মই এই এই হেৰি কথা মই বিজনেছৰ কথালৈ যোৱাই নাই মই মই এই জীৱ জন্তুৰ সহায় তাৰ কথাহে কৈছো এই যে দুখত থাকিলেহে ৰেস্কিউ কৰি দিবাগ আজি মই আৰু এটা ভিডিঅ' দেখিলোঁ এই ইনষ্টাগ্ৰামতে এই যে এদাৰনাথত যায় মানুহে মন্দিৰ দৰ্শ দৰ্শন কৰিবলৈ যায় মন্দিৰ দৰ্শন কৰাৰ নামত দেখিছোঁ এই ঘোঁৰাবিলাকত উঠি উঠি যায় যে ৰাস্তাই এ ঘাটে ঘঁৰাবিলাক ক'ত ত'ত মানে সিহঁতৰ মানে একো নোুখোৱে আৰু কিবা ড্ৰাগছ চাগ দি পেলাই তেনেকৈ লৈ পেলাই যায় ন পিছত একদম বেমাৰ হৈ পৰি পৰি যায় ৰাস্তা ৰাস্তা আধা বজতে পৰা পৰি পৰি গৈছে মানে কোনোবাই তেনেকে ভিডিঅ' দিছে, পেলাই দিয়ে, ইমান বেয়া লাগে মানে। মই যে কেতিয়াও যাব নোৱাৰিম তেনেকে, মই যে তাত কেতিয়াও যাব নোৱাৰিম, নমস্কাৰ মানে। এইবিলাক মই
নিজে যাব লাগিব নহয়, নোৱাৰিলে যদি নালাগেই যাব।
নাজাৱে
নাযান সেইটোৱে সেইবোৰ সেইবোৰ দুখ সহ্য কৰিব নোৱাৰি আচলতে আমাৰ নিচিনা মানুহক কাৰণে নোৱাৰি।
ন দেখিব পাম যে দেখিব পালে আৰু মনটো বেয়া লাগিব সেইটো কাৰণে ক'ই নোৱাৰিম মানে
নোৱাৰো, কিছুমানে যায় তেনেকেই যায়। বহুতে আমাৰ লগত তেনেকেই গুচি গৈছে।
আৰু দেখি আহিছে নাই, সেই
দেখি বখি
কৈছেনে কিমান নাচাই চাগৈ
ইমান নাচাই আমি যেনেকে ইমান মাৰ্ক কৰো। বেলেগৰ ইমান নহয় আৰু। ইমান দৃষ্টিগোচৰ নহয় হম-হম।
আমাৰ দৰে মানুহে নোৱাৰিব।
নোৱাৰিব
উম
আমি যিহেতু বেছি ে জীৱ জন্তুৰ প্ৰতি নিৰ্দয় বেছি মানে ভাবোঁ আৰু নিদৌ মানে দয়া আলু মানে
অ', উল্টা ক কথা কৈছ।
অ', দয়ালু হয়। মূল দুটা কথা আহিছে অলপমান।
উম তাকেহে মই বোলহ অলপ খেলি মেলি হৈ গৈছে কথাটো কওঁতে হ'ব লাগে জীৱ জন্তু প্ৰতি বহুত সহানুভতি
সহানুভূতি অ'। বেছি দয়ালো মানে বেছি ভাল পাওঁ কষ্ট পাতি বাৰু হ'ব ঠিক আছে দিয়ক